হেল্ল'
অ', কোৱা
দাদা কত আছে আপুনি?
মই এ অকমান বাহিৰত আছো ৰ'।
চাহ তাহ খালে নে?
চাহটো খ-খাইছো তেতিয়াই অকমান পিছত ভাতহে খাব লাগিব আৰু।
ভাত কেতিয়া মই খালোঁ খাই আপোনাক ফোন কৰিলো যে তুমি ভাত কেতিয়া খোৱা?
খাওঁ এনে দহটামানত।
দহটা বজাত ভাত খোৱা তোমালোকে।
অ', তুমি কে
আমাৰ আমাৰ এঘাৰটামান বাজি যায় ভাত খোৱাতে।
হয় নেকি, ঠিকে আছে, বাৰু এতিয়া ইমান টাইমলৈকে কি কৰি থকা?
এতিয়া এতিয়া অকণমান মোবাইল ম'বাইল চাম। মোবাইল চাই কিনে এ কিবা অলপ লিখিম লিখি ভাতটো খাম আকৌ।
অ', কিবা লিখিব মানে কি কিবা প্ৰিপেৰেচন কৰি আছা নেকি?
অ', কৰি আছো।
অ', পিছত কলেজত নাই যোৱা।
কলেজত যোৱাই নাই।
অ'।
আপুনি আপুনি তুমি তুমি যোৱা নাই নেকি?
মই গৈছিলোঁ আৰু, এতিয়াতো আৰু ছামাৰ ভেকেশ্যন আহিল ন'।
কোন ক'ত পঢ়ি আছে এইবাৰ?
এইবাৰ এইবাৰ ফাইভ চেম।
অ', ফিফ্‌ট চেম।
অ'।
ফাই-ফাইনেল দিলা?
ফাইনেল দিলো।
কেনেকুৱা হ'ল ফাইনেল?
ফাইনেল ঠিকেই আছে বাৰু কিবা হয় পিছত? গম নাপাওঁ।
আমাৰো আমাৰো মোৰ ছিক্স ফাইনেল গেল এইবাৰ মোৰ। কুৱেশ্যন বহুত হাৰ্ড কাটিছে এইবাৰ।
হয় নেকি, এক্জামটোৰ পিছত কেনে কৈছ
একদম ভাল, অলপ হাৰ্ড হৈছে অকণমান।
এইবাৰ তেতিয়াহ'লে কমপ্লিট হ'ব তোমালোকৰ।
কমপ্লিট অ', যদি ভাল হয় ৰিজাল্ট তেতিয়াহ'লে কমপ্লিট হ'ব।
অ', ঠিকে আছে পিছত বৰ্তমান কি কৰি আছে আৰু এতিয়া?
বৰ্তমান এতিয়া আৰু এই অলপ প্ৰিপেৰেচন কৰিছোঁ এই গৰ্ভমেণ্ট জবৰ কাৰণে। চৰকাৰী চাকৰিৰ কাৰণে অকমান প্ৰিপেৰেচন কৰি আছোঁ।
অ'। আছাম পুলিচৰ নেকি?
আসাম পুলিচৰ, এ ডি আৰি।
অ', আৰু জিদি নাই কৰা।
জিদি নাই কৰা।
কেলে?
জিদিত অমান জিদিতো অকমান বাহিৰত বাহিৰৰ দেশত বাহিৰৰ দেশত ডিউটি কৰিব লাগে নাই এটো কাৰণে মই পৰা নাই একো।
অ', সেইটো হয় বাৰু তথাপিও মানে কৰিব লাগিছিলে।
লাগিছিলে, কিন্তু কৰা নাই। তুমি কৰিছা?
অ', মই কৰিছোঁ এইবাৰ। এইবাৰ দিছিলো আৰু এক্জামতটো তথাপিও বেয়া হ'ল মানে, আৰু এইবাৰ আৰু এইবাৰ কৰি এইবাৰ মানে প্ৰিপাৰচন কৰি আছো সেইটোৰো
অ', একজাম দি একজাম দিছিলা এইবাৰ
অ'
মাৰ্ক কিমান মান পাইছা
মাৰ্ক এনে হ'ব চাগে ফিফটি ছিক্স মান এই সেইটোতো নাম নাহিব নহয় কাটআফত
ফিজিকেল ফিজিকেলটো দিব পাৰিবা আপুনি
অ', সেইটো সেইটো পাৰিম কিজানি চাগে কিন্তু মেডিকেলতো নাম নাহিব ন
ফিজিকেল টেষ্টটো আপুনি দিব পাৰিব কিন্তু যিটো ফাইনেল মেৰিট লিষ্টত নাম নাহিব।
বহুত বৰ্তমানৰ বহুত আছামত বহুত কাটপ যায় ন অসমত
আৰু প'ষ্টো বহুত কম আছে না এইবাৰ
অ', সেইটয়েইতো এ একো নাই তথাপিও আকৌ আকৌ দিম ন তাত
কৰি থাকিবি কৰি থাকিবি বুজছ কৰি থাকিবি এদিন নহলে এদিন হৈ যাব।
সেইটোৱেইতো কৰি আছো তুমি ফিল্ডত গৈ আছা এতিয়া আহ এনে এ নাই কোৱা তুমি কোৱা কিবা কৈছিলা তুমি
তুমি বোলা বাইক কিনিলা
অ', এনে এনে নৰ্মাল চালটা এটা কিনিলো
কি কি বাইক ল'লা
পালচাৰ হেল্ল' হেল্ল'
হেল্ল'
শুনি আছ নে মাতটো শুনিছেনে নাই অ', কোৱা তুমি নোলোৱা নেকি?
মই যম মোৰ কাম ইমান হোৱা নাই ভালকে কাম কাম হলে ইনকাম ইনকাম হৈ গলে মই ল'ম অহাবাৰ ল'ম মই
অ', ঠিকে আছে মই মানে অকণমান ই কাম কৰিব লাগে ন সেইটো কাৰণে বাইকেদি সেইটো কাৰণে ল'লো আৰু এইবাৰ
নাই ঘৰ এটা সাজিম বুলি ভাবছোঁ কিন্তু এতিয়া বাইকটো লওঁ না ঘৰটোকে সাজোঁ
নাই আগতে ঘৰ ঘৰ বানধা পিছত বাইক ল'ব আৰু
বাইকটো লাগে না
তথাপিও আমিতো গৰীব মানুহ ন সেইটো কাৰণে আগতে ঘৰটোৱে বান্ধিব লাগে অ', মইতো দেউতাহঁতে বান্ধিছো নহ আগতে সেইটো কাৰণে মই ললো বাৰু এইবাৰ
তেতিয়া হ'লেতো মই নললে হয় চাগে।
আৰু বাইক বাইকে দিয়ে বেছি কাম মই সেইটো কাৰণে বাইকে বাইক এটা ললো এইবাৰ সেইটো কাৰণে
কি কাম কৰে আপুনি?
মই এনে এই পাৰ্চেল দিওঁ
অ', এইবোৰ ইনকাম কেনেকুৱা তাতে ইনকাম?
ইনকামটো এটো, সেইটোতো নিজৰ লগত, ডিপেণ্ড কৰে ন। তুমি দিনত কেইটা পাৰ্চেল দিব পাৰা।
হয় নেকি?
অ'।
তথাপি দিনত কিমানমান থাকি যায় তোমাৰ?
সেইটো পাঁচশ পাঁচশৰ ওপৰত থাকে বাৰু।
পোন্ধ পোন্ধৰ হাজাৰতো মাহত পোন্ধৰ হাজাৰতো থাকি যায়।
অ' বেছি বেছি থাকে অকণমান।
ভাল কাম টো এইটো
অ' তুমি কি কৰিছা এতিয়া?
মই এতিয়া কি যোগালী কৰি আছো ৰাজমিস্ত্ৰীৰ লগত।
অ' ঠিকে আছে। পিছত কলৈ গৈ ঘূৰিবলৈ নাযায় নেকি?
ঘুৰিবলৈ যাম শ্বিলঙত যাম ঘুৰিবলৈ। এতিয়া বহুত এতিয়া বহুত গৰম নাই অসমত। অ' হেল্ল'। হেল্ল' অসমত এতিয়া বহুত গৰম হৈ আছে না
অ', অ'।
এইটো কাৰণে শ্বিলঙত যাম ঘূৰিবলৈ, লগৰকেইটা যাব।
অ' কেইজনমান যাব তোমাৰ
শ্বিলং আমি পাঁচজন যাম এক পাঁচজন।
অ' কেতিয়াবা ক'বা মোকো ময়ো যাম।
নাই মানুহ হৈ গ'ল তুমি তুমি এতিয়া যা যাব নোৱাৰিবা আমাৰ লগত মানুহ হৈ গ'ল আমাৰ।
হয় নেকি?
উম। আমি পাঁচজন হলো।
অ' তেতিয়াহ'লে
যদি আমি অহা হেল্ল'
অ' হেল্ল'।
হেল্ল'।
হেল্ল' শুনিছানে?
অ' শুনিছো শুনিছো।
অ' কোৱা কিবা কৈ আছিলা তুমি?
তেতিয়াহ'লে অহাবাৰ আমাৰ লগত ওলাবা?
হ'ব দিয়া। যদি ভালে ভালে থাকো তেতিয়াহ'লে যাম দিয়া। মই গৈছিলো একবাৰ শ্বিলঙলৈ ভালে লাগে। এইটো চেৰাজি সেইটো চাইডেদি হা
খৰচ ইমান নাযায়।
অ'। যোৱাবাৰ যোৱাবাৰ গৈছিলো মই শ্বিলঙত।
হেল্ল'।
অ' হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'।
অ' শুনিছো শুনিছো কোৱা?
কোৱা তুমি কিবা কৈ আছিলা?
নহয় মই কৈছো, মই কৈ আছিলো যে খৰচ ইমান বেছি নাযায়।
অ, মই গৈছিলো যোৱাবাৰ। এনে অকলে গৈছিলো, অকলে মানে লগৰ লো, জেগা জেগাটো ভালে। এতিয়া বা তোমালোকে বা কোনটো চাইডেদি বা যোৱা।
কোনটো, কোনটো চাইড? কোনটো ছাইড চ, চাব লগা ছাইড কোনটো আছে।
চাব লগা চাইড সেইটো সিফালে চেৰাপঞ্জী, সিফালে লাইটলুম। ইপিনে ভাল মানে। পিছত অ, শ্বিলং মেইন শ্বিলংত টাউনতো ভাল আৰু। তাতে মানে। সন্ধিয়া হ'লে তাত মানে পুলিচ বজাৰতো ঘূৰিব পাৰা, এই বহুত ভাল তাত। পুৰা একদম ঠাণ্ডা ন, একদম খাচিয়াবিলাকো থাকিবলৈ মানে।
এই তাতে যে শ্বিলঙত যে আছে এটা আছাম ৰাইফলৰ কেম্পটো এইটো কি জেগা টোৰ নামটো কি আছিল?
সেইটো জোগাতো কিবা লাইট লুঙৰ, আছিলে নেকি? অ, বয়স তাতে তি তিনিটা মান আছে চাগে।
ইয়াতে।
অ, তাত শ্বিলঙত মানে মেইন মেইন যোনটো কিবাতো। অফিচ কিবো হেড কোৱাৰ্টাৰটো সেইটোতো কিবা লাইটমত।
ছাগে। এই তাতেছিল আছিলে অ, মোৰো ইমান মানে মনত সেইটো শ্বিলঙৰ কাষতে মানে মেইন যোনটো মানে শ্বিলঙৰ কাষতে।
উম, জোগাটো ঠাণ্ডা নহয়।
জোগাতো ঠাণ্ডা তাত।
এটাইতো নাই এতিয়া, এতিয়া অসমত বহুত গৰম দিছে না, উম,
অ, এতিয়া মানে অসমতো আমাৰ অসমততো বহুত গৰম ন। মানে শ্বিলঙত মানে ভাল মানে এতিয়া মানে থাকিবলৈ তাত। ইমান মানে। থা, ইমান গৰমো নাই মানে তাতে অলপ অকণমান ঠাণ্ডাও আ, হৈছে ধৰ।
এইটোৱে ভাবিছো যে শ্বিলঙত এইবাৰ যাই আহিব লাগে।
চেৰাপুঞ্জীৰ সেইটো চেইদ বহুত ভাল আৰু। কিন্তু তাত কিন্তু তুমি গোটেই পাবা দিনটোত, পুৰা একদম।
চেৰাপুঞ্জীত টো এনিটাইম বৰষুণ দিয়ে থাকে নহয়।
অ, তাতে তুমি চেৰাপুঞ্জীৰ সেইটো চাইডদি বৰষুণো পৰে ৰ'দো ওলাই ইফালে নিয়ৰো পৰে একদম গোটেই। গোটেইবোৰে দিনটোত।
আৰু মানুহ মানুহবোৰ কেনেকুৱা যে মেঘালয়ৰ মানুহবোৰ।
উম, মেঘালয়ৰ মানুহবোৰ ভাল বৰ্তমান বহুত ভাল তাত।
বহুত ভাল কিন্তু চ চাফাই ক্লিন নাই একদম মানুহ গিলা।
অ, মানুহবিলাক ক্লিন জেগাবোৰো একদম বহুত ক্লিন। তাতো তুমি ৰাস্তাতে শুই থাকিব পাৰিবা একো প্ৰব্লেম নাই। এনেকুৱা জোগা এইবাৰ নতুন ওলাল ন, টা
মেঘালয় বৰ্তমান বহুত কি পৰ্যটন চলি হৈ গৈছে ন, এতিয়া।
অ, আৰু এটা এইবাৰ নতুন অনা জেগাডোখৰ ঠাই। এডোখৰ ঠাই এইবাৰ আৰু এটা নতুন জেগা ওলাল নে তাত।
কোনটো জাগাটোৰ নামটো কি আছিল?
শ্বিলঙৰ সেইটো জেগাটো নাম কিবা আছিলে। অ', অ', বুল ট্ৰেক আছিলে বুল ট্ৰেক সেইটো জোগাত টো মানে ভালে চাগে।
বুল ট্ৰেক যোৱা নাই যোৱা নাই ততে যোৱা নাই।
অ', তাতে নাই যোৱা কিন্তু ত মানে ৰিলত দেখিছিলো মানে ইনষ্টাত। ভালে ভালে জোগাটো। পুৰা একদম মিনি চুইাৰ চুইজাৰলেণ্ডৰ মানে। দেখা যায় মানে তাত।
নাই এইবাৰ মই শ্বিলঙত যাই শ্বিলঙৰ পৰা আহি নাগালেণ্ড যাম বুলি ভাবিছিলো নাগালেণ্ড।
অ', ঠিকে আছে।
নাগালেণ্ড নাগালেণ্ড নাগালেণ্ড মণিপুৰ এইবোৰ গোটেই ঘূৰিম।
এইবাৰ?